কলটো কাট খাই গ'ল।
অঁ এতিয়া আৰু এতিয়া নেটৱৰ্কটোও ভালে আছে দিয়া ন।
উম উম বহুত ভাল আছে নেটৱৰ্ক টো,
সেই টোৱে।
ভাল থাকিলে ভালে লাগে জানা নাই।
এই দিনো, ইমান আজি মোৰ ফোনে যোৱা নাছিলে। মই মাক ফোন কৰিছো। ত কাটি কাটি যায় লাষ্টত খংতে ফোনে নকৰিলোঁ মাক।
উম মোৰ মাৰ লগতো তেনেকুৱা হৈছে মই সকাৰণে লাষ্টত কল ন কৰিলো আৰু হম,
মানে এইবোৰ মই ইমান বিশ্বাস নকৰোঁ। মানে ধৰা কিছুমানে বহুত বিশ্বাস কৰে। এইবোৰ কিন্তু।
হম, এ মই নাজানো আমাৰ ক ককায়ো তেনেকে কৰে মানে মোৰ নিজৰ মাৰ বাপেকে।
উম,
তেওঁবিলাক চোৱা চিতা কাম কৰে।
অ,
মই মানে বিশ্বাস কৰো নকৰো নাজানো মই মানে। অ মই ভাবিবও নিবিচাৰো। কিন্তু মানে কি জানা এই নখ বাছনি বুজি পোৱা।
উহু,
বৰ বেছি শব্দ আহি আছে দেই তোমাৰ পৰা। অ অ এতিয়া নাই অহাৰ কিবা হৈ আছে।
মই চিধা হৈ হ'লেই তুমি চাওন পোৱা জানা বেলেগ একো নাই।
তাকে হে। ফেনৰ শব্দটো চাগে একদম চিধা চিধা আহে।
উম।
সেইটোৱে হেৰি কি আছিল এতো মানে কি আৰু এ নখ বাচনি বুজি পোৱা।
নাপাওঁ।
এ মানে নখত চাই মানে ঘৰৰ হেৰি খিনি। নখ নখটোতে মানে চাই দিয়ে মানে ক'ত ক'ত কি কি আছে বুজিছা। ত' মানে মোৰ আকৌ তোমাৰ যে সিংহ ৰাখি চবতকে ডাঙৰ মোৰ আকৌ। তুলা ৰাশি। মোৰ সেই কাৰণেও বেছিকে ভয় লাগে কাৰণ কিয় জানে তুলাৰশি মানুহ বিলাকক বেছিকে এট্ৰেক্ট কৰে।
উম।
সেইকাৰণে মানে মই মই অলপ ভয় খাও মাজে মাজে।
ম আৰু তোমালোকৰ ৰাখিটোও হেয়া কৰেগী বুলি কও পাতল যে।
অ',
পুতুকে বুটুককে মানে হেৰি কৰে তোমালোকক এ বেয়া বস্তু পুটুককে পায়গে।
উম, মানে কিন্তু এটা কথা আক। মানে স সেইটোও দুৰ্বল বুলিও নহয় তোলা ৰাখি মানে পতককে দেখে জানা নাই।
অ, তোলাব অ', অ ', অ', তুলা ৰাশি মানুহৰ লগত তাতেইতো চাই ন সেৱাবোৰ।
উম, মানে নখ বাচনিটো তুলা ৰাশি মানুহেহে কৰিব পাৰে।
উম,
আৰু ইণ্টাৰেষ্টিং কথা এটা জানা তুমি তুলাৰ ৰাখি মানুহ বিলাকক যে এপাৰ হলেও কুকুৰৰে নাই বা ম কৰি আছো দে কিছুমানক। কে মানে নাইনটি নাইন পাৰ্চেন্টকে আচুৰি দিয়ে এক ওৱান পাৰ্চেন্ট মানুহে তেনে কা থাকে যোনবিলাকে নখ বাছনি কৰিব পাৰে। উম,
হ তুমি এতিয়া কি বুলি কয় অ তোমাৰ কৰিছিলা না।
অ, মানে কি হ'ল আমাৰ ঘৰত মানে এবাৰ মানে নখ বাছনি কৰিবলৈ মানুহ আহিলে। তেতিয়ালৈকে মানে মই বিশ্বাস নকৰো দেই। তেতিয়া মানে মই এ কি হৈছে তেওঁ মানে নখ বাছনি কৰি আছে মই মানে। পিছফালৰ পৰা হাঁহি আছো।
উম,
তাৰপিছত এ সৰুও আছিলো দিয়াচোন। তাৰপিছত মানে মই মানে হাঁহি আছো। তেওঁ নখ বাছনি কৰি তেওঁ আৰু নখতে মানে দেখিলে মই হাঁহি থকা
উম,
তোৰ মানে মোক সুধিছে যে অই ছোৱালি তোৰ কি হল। তই যে হাঁহি আছো যে এনেকে ক'লে তাৰছত মই কৈছো যে। মই একো কোৱা নাই মোকছে তই বিশ্বাস ন নকৰ।
উম,
তাৰ পিছত মই মই মানে কলো অ, নকৰো বুলি।
এইে।
মোক কৈছে সাহ আছে চাবলে এনেকে অ, মোক সুধিলে মানে কি ৰাখি এনেকে সুধিলে।
উম,
নগলো তোলা ৰাখি
উম,
কৈছে খাঁ আছে চাবলৈ হেনেকে কলে। মোৰ মানে, মই মানে অকমান আগতে মানে অকমান হেৰি আছিলো। কিনো দেখাব আৰু এনেকুৱা
অ',
মইকলো আছে চাবলে। তাৰপিছত আৰু মোক ক'লে যে আজিলৈকে কুকুৰ মেকুৰীক কিবা কামুৰিছে নেকি? আচ্ছা মই কৈছো নাই কামোৰা। তেতিয়ালৈকে মোক একোৱেই নাই কামোৰা তাৰপিছত মই অ, তেতিয়া মই কলো যে নাইকামোৰা তাৰপিছত মানুহজনে কলে আহ চাহ চাবি আহ, মোৰ মোৰ গাত ধৰি লহ
উম।
নখ তোলে চাবি এনেকে কলে, তাৰ পিছত আৰু নখ নখ বোলে চাবলৈ দিলে মই প্ৰথমতে গাত ধৰি আছোঁ। গাঁটোতে ধৰি আছোঁ নখটোত যেতিয় শিৱ বাবাই তাণ্ডৱ নৃত্য চলাবলৈ ললে।
উম।
মই মাথা ঘূৰাই হৰি পৰিলোঁ তাতে।
অ ন মই কি দেখিছো জানা নখত মানে এনেকে যে মই যে ডাইৰেক্ট দেখিছোঁ। এনেকে এ ঘূৰি ঘূৰি ঘূৰি ঘূৰি আমাৰ মানে, খুৰা বিচনা খনৰ হিকণিতে ৰৈ ৰৈ যায়। ঘূৰি আকৌ আমাৰ ঘৰটো দেখাই দেখাই দেখাই দেখাই খুৰা বিছনাখনো হিকণিতো ৰৈ ৰৈ যায়। তাৰ পিছত মানে মোক মই মানে বেহুচ হৈ হৰি পৰিলো তাৰপিছত, মোক মানে এনেকে উঠাই লৈ পেলাই কৈছে তই কি দেখিলি মই কৈছো আমাৰ খুৰা বিচনাখনৰ হে এহ মানে মই কৈছোঁ আৰু আলনা, আলনাডাল আৰু খুৰা বিচনাখনৰ মাজতে সেইকণতে ৰৈ ৰৈ গৈছে এনেকে কলো। তাৰ পিছত তেতিয়া তেওঁ কৈছে যে সেইকণতে কিবা এটা আছে খান খান বুলি কৈছে তাতে কিবা এটা ওলাইছে।
ওলাইছে নে।
অ ওলাইছে তাৰ পিছত আৰু মই তেতিয়াৰ পৰা মানে একো নকৰা, নোৱাৰোঁ দেই তাৰপিছত মোক মানুহজনে কি কৈছে জানা যোৱা সময়ত।
কি।
যোৱা সময়ত মোক মানুহজনে কৈছে ছোৱালী ভালকে থাকিবি দেই তোক কুকুৰ নাইবা মেকুৰীয়ে আচোৰিব।
উম
কৈছে তোক তোক আজি নাইবা কাইলৈ ভিতৰত তোক তিন তিনদিনৰ ভিতৰত। তোক তিনিদিনৰ ভিতৰত কুকুৰ নাইবা মেকুৰীয়ে আচৰিব অকণমান ভালকে থাকিবি যদি আচৰিবলৈ নাপায় তেতিয়াহ'লে তেতিয়াহ'লে আহ জানিবি যে তোৰ লাক ভাল আৰু যদি আচৰি দিয়ে তেতিয়া হলে জানিবি তোৰ এইটো শপ দি গ'ল আৰু এনেকে কৈছে
উম।
তাৰ পিছত যে সচাকে তুমি বিশ্বাস কৰা পিছদিনাখনি আৰু কথা নাই বতৰা নাই মই মেকুৰীৰ ওচৰলৈও নাযাওঁ জানা মই মেকুৰী বহুত বেয়া পাওঁ মই তোমাক সিদিনাখন কৈছিলোঁ মানে মেকুৰী যে বেয়া পাওঁ বুলি অহ মই মানে মেকুৰী বেয়া পাওঁ সেইটো কি জীৱ জন্তুৰ লগত একো হেৰি নাই। কিন্তু মানে মোৰ লগত মেকুৰীৰ ৰাহি যোৱা নিমিলে মানে।
অ,
তাৰ মানে মই মেকুৰী আমাৰ ঘৰত তেনেকে ঘূৰিও নুফুৰে কোনোদিন মোৰ ওচৰলৈ মেকুৰী নাহেও। কিন্তু পিছদিনাখন কথা নে বতৰা নাই মেকুৰীতে মোৰ ওচৰলৈ আহি আচৰি দিছে। তাৰ পিছত আৰু মই তেতিয়া মানে নি লৈ পেলাই বেজি চেজি দিলেগে আৰু তাৰ পিছতে মানে মই বুজি পাইছো, যে অ তাৰ পিছত তাৰ পিছত আকৌ মোক কু, কুকুৰেও কামুৰিছে।
উওম।
উম। ম ভাবো যে ভালে কৰিলে এইবিলাক শক্তি বিলাক নহোৱাই ভাল। অ হয়নে নহয়ো নাজানো মানে, অন্ধবিশ্বাস কিবা কিবি এইবিলাকো নাজানো।
এই কিছুমানে বহুত কয়।
উম কিলে মই নিজে দেখি ছিলো যে মোৰ নিজে দেখা পা মানে মই এনেহে মোৰ মানে তেতিয়াৰ পৰা অলপ বিশ্বাস হয় আৰু
উম। সেইটো সঁচা হয়ো বোলে।
উম, মই যে লিটৰেলি হনুমান চালিচাখন বিচাৰি আছো।
কিয়-কিয় হেৰিত পাইতো গুগলত।
নহয়- নহয় মোৰ মোবাইলত আছে, মই সেইখন আনি লৈছো।
অ', আনিছা, নহয় বাৰু এতিয়া বাৰু এনেকুৱা বা সেয়া নহয় কি বুলি কয়, উম
এ নহয়-নহয়, মোৰ মানে এইবিলাক কথা আকৌ ৰাতি এনেকে পাতি থাকিলে মই লাইটটো অফ কৰি লৈ পেলাই কথা পাতি আছিলো, এতিয়া যে অন কৰি লৈছো জানানে। মোৰ মানে মোৰ আগতে ভয় নালাগে হা, আগতে মোৰ এক্দম ভয় নালাগে, কিন্তু আজিকালি মানে মোৰ অলপ ভয় লাগিব লৈছে।
বেলেগ জেগা নাচাবা আৰু।
মানে নহয়- নহয়, সেইটো বুলিও নহয় মানে অ', কোৱা।
অ', বেলেগ কথা পাতো দিয়া, তেতিয়া পাহৰি যাবা।
তাকেহে।
এইয়া উম, কি বুলি কয় আমাৰ মোৰ মানে ইয়াক ভাল পোৱাৰ আগত এটা ল'ৰাই দিছ ছিলে, অ', ত' মই প্ৰফেচাৰজনৰ কথা কৈছো ন।
অ', তুমিয়ে কৈছিলা নেকি বাৰু প্ৰফেচাৰ জনত যে অ', আচ্ছা- আচ্ছা অ', তুমি
অ', ৰয়েলৰ যে।
উম, উম।
তাৰপাছত চাবাচোন, ইয়াক মানে পোৱাৰ আগত আৰু এজনে মানে মোক দিছিলে মই মানে
সি আমাৰ দাদাৰ লগৰ আছিলে, তাৰ পাছত আ
উম।
ৰ'বা এক মিনিট।
হা- হা? হেল্ল'।
অ', কোৱা, হেৰি উম, কি বুলি কয়, সি মানে মোক দিলে। অ', প্ৰপোজ‌ দিলে, মই তাৰপিছত মই ভাবিলো যে দাদাৰ লগৰ সেইকাৰণে মই একচেপ্ট নকৰিলো আৰু এনেকে থাকি গ'ল। তাৰপাছত সিও মানে অলপমান মন যেতিয়া এক্সেপ্ত সিও ভাওঁ দেখ খালে আৰু যে অ' এ তোমাতকে আৰু ধুনীয়া ছোৱালী পাম অ', মই কৈছোঁ মই কনচা কৈছো মোক মই গোটেই পৃথিৱীৰ ভিতৰত এক নম্বৰত ধুনীয়া আছোঁ বুলি। তাৰপাছত আকৌ গ'ল এ এইটো কথা গ'ল হা, তাৰপাছত এ ইয়াৰ লগত থাকাৰ পিছত সি আকৌ কি কৰিছে, ইয়াৰ লগত সখী পাতা হৈছে। পাতিলে হওঁকেই পাছত এতিয়া মানে মাজে-মাজে কেতিয়াবা সি মোক মেছেজ দিয়ে, অ', সখী ভাল নে সখীনী বুলি মাতে হা, মাতি কিনে কি কই মোৰে কপাল বেয়া জানা, মই যদি তোমাক তেতিয়াই ৰাখি থ'লো হয় মই ক'লো আৰু যে মই কি বস্তু নেকি তোমালোকৰ যে আজি মন গ'ল ইটোৱে ল'বা কালি মন গ'ল ইটোৱে ল'বা।
উম।
তাৰপাছত আৰু সি ক'লে যে, উম, নহয় আহ মানে সি জানা লৰাটো বহুত চঞ্চল আছিলে তেতিয়াও মানে যদিও তেওঁ মো দাদা মোতকে সাত বছৰ ডাঙৰ সেই হিচাপে সিও সাত বছৰে ডাঙৰ হয় কিন্তু সেই ল'ৰা জন মানে ঠাণ্ডা মনত নাছিলে দেখাত ধুনীয়া আছিলে ন' ডাউট কিন্তু সি মানে বহুত চঞ্চল আৰু মানে ছোৱালী মানে এয়া হেৰি সলোৱা দিয়ে আৰু ছোৱালীবোৰ কাপোৰ সলোৱা দিছিলে সেনেকুৱা টাইপচৰ ল'ৰা আছিলে সি ত' মই সেইকাৰণে ইমান ভাল পোৱা নাছিলোঁ তাইৰ কেৰেক্টাৰটো তাৰপাছত আৰু সেই প্ৰায় মোক সেইটো কথা মাজতে কৈ থাকিলে হাঁ যে তুমিতো মোৰ লগত আহিব পাৰিলা হয় এতিয়া ৰিচেণ্টলি মানে এইটো কোৱা হ'ল মাজতে মই ব্লগ কৰি দিলোঁ তাৰপিছত এদিনটো মানে সিও মোৰ বয় ফ্ৰেণ্ডো আছে মাকো আছে ই গৈছে মিঠাই লৈ ৰৈছিলে কিবা আছিল অ সিহঁতৰ ঘৰত পূজা আছিলে মিঠাই লৈ গৈছে তাৰপাছত আছে দেই থাকি থাকি কিবা কিবি কামো কৰি দিছে আৰু সিহঁতৰ ঘৰত যায়ে থাকে আৰু কাম চাম কৰি দিছে দিয়াৰ পিছত সি কি কয় হেৰি উ